হেল্ল' অ' শুনিছা।
অ' শুনিছোঁ।
অ'
কি কৰি আছ।
ক'বলৈ যোৱা নাই। এনেই বহি আছোঁ‌ এতিয়া। ন এনে আছো
অ'
অ' মা বাপা শকত গৈ আছ।
অহ
তাৰপৰা
ক মই কিতাপ এ চাই আছো অসমীয়া তাইক পঢ়াব লাগিব যে ফুল এটাই মই অকমান বোলো পঢ়ি পেলাই বুজি লওঁ।
কি কিতাপ কচোন
ত অসমীয়া কিতাপ বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে সেই সেনে কিতাপত আছে ।যে বিষ্ণু প্ৰসাদ ৰাভা কেতিয়া জন্ম হৈছিলে। কত জন্ম হৈছিলে।
কবি এ পাহৰি গৈছগ
অ লাগে আৰু কেতিয়াবা কিবা এটা পৰীক্ষা দিব লাগে। এ সেয়াটা কি বুলি কয় বিষ্ণু প্ৰসাদ ৰাভা, জন্ম কিমান চনত হৈছে? না অন
অ অ
ঊনৈছশ ন চনত-
উম
ঊনৈছশ ন চনৰ একত্ৰিছ জানুৱাৰীত
অহ
হেৰিয়ত হৈছিলে কি বাংলাদেশত। ঢাকা চহৰত হৈছিলে।
অ তাপা হে গৈ হৈছে গ
অঁ একত্ৰিছ জানুৱাৰীত অ বৰ্তমান বাংলাদেশ অন্তৰ্গত ঢাকা চহৰত হৈছিলে।
অ কিবা কাৰণত পঢ়িব কৰিব গৈছিল গৈছিল চাগৈ মাক বাটে খ
অ সেইয়াই তাইক মানে নট বিলাক মানে চাই আছো ক তাইক পঢ়াব লাগিব যে তাৰপা আকৌ হেই আছিলে পিতৃ নাম আছিলে গোপাল চন্দ্ৰ,
অ বলা সৰুতে পঢ়া এতিয়া পাহৰিয়ে গৈছো।
পৃ মা পিতৃৰ নাম কি আছিলে? সেই আহিব তাৰপৰা আকৌ মাতৃ নাম। কি আছিলে? সেইটো আহিব। কেঠি বে লা গা। উম বাপেকৰ নাম।
অ মা ক নাম
মাকৰ নাম হ'ল গেঠিবালা ৰাভা।
গেথি পালৈ ৰাভা ৰাভা মানুহ হয়, ৰভা মানুহ হয় ইমান নাম কম হেৰি কৰিছে হয়। কিমান কাম কৰি গৈছে।
অ
বিষ্ণু প্ৰসাদ ৰাভা নামটোৱে ভাল লাগে শুনি।
অহ। তাৰ পা আকৌ এইয়া, হা?
উ তাৰপা কি মোৰ ভালকে পাহৰি গৈছোঁ। ক-ক
মানে বিষ্ণু প্ৰসাদ মানে হেৰি শিকিছিল যে সংগীত। কাৰ অধীনত শিকিছিলে সেইটো আহে নহয় পৰীক্ষাত, অহ। এ সেই কাৰ অধীনত শিকিছিলে মানে হয়? শিক্ষা দিয়াইছিল মানে। অহ উস্তাদ আৰু। তাদৰ অধীনত সংগীতৰ শিক্ষা দিয়াইছিল সেইটো প্ৰশ্ন আহে।
অহ। আহে আকৌ উম।
তাৰপা আকৌ পিতৃ হ'ল আকস্মিক, অহ কি বুলি কয়? পিতৃ নহয়, তাৰাপৰা কি আছিলে? মানে তেজপুৰৰ যে, তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা মানে হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে।
আচ্ছা, তেজপুৰত পঢ়িছে। পঢ়িছিলে।
তেজপুৰৰ হাইস্কুল পঢ়িছিলে। তাৰপিছত আকৌ হেৰি কলকাতা কোচবিহাৰত কলেজত পঢ়িছিল। সেই আহিব অহ। তাৰ মানে কলেজ দিয়া অঁ কলে-কলেজ ক'ত পঢ়িছিল আহি হেল্ল'? এতিয়া এই কলকাতা আৰু কোচ বিহাৰৰ কলেজত পঢ়িছিলে।
কলকাতা কোচবিহাৰৰ
উম।
কলকাতাত পঢ়িছিল আৰু কোচবিহাৰতো
অঁহ।
অঁ তেজপুৰত হাই স্কুল পঢ়িছিলে।
অঁ।
উম। সেইবিলাক জানিব লাগে দেই তাকে পাহৰি গৈছো ন উম সেই নকই নকই কেতিয়াও
জানিব লাগে আকৌ এইবিলাক হোৱা পৰীক্ষা এটা দিবলৈ যাবি তাতো আহে
অঁ সেইবিলাকে যদি নাজানো তেতিয়া হ'লে কিমান ডাঙৰ কথা নিজৰ অসমৰ মানুহজনৰ বিষয়ে
উম।
পঢ়িবি মাজে মাজে এইবিলাক
মই হে তাইক পঢ়াওতে সেই আগতেতো মইয়ে পাহৰিলো এতিয়া তাইক পঢ়াওতে হয় পঢ়াৰ কাৰণে টো এইখিনি এতিয়া মই আকৌ মনত ৰাখিছে হয়
অঁ সেয়া ল'ৰা ছোৱালীক পঢ়ালেও বহুত হেৰি হয়। কাম আহে দেই।
উম তাৰ পৰা আকৌ কেতিয়া মৰিছিলে কেতিয়া মানে মি হেৰি হৈছিলে মৃত্যু হৈছিলে
অহ অহ কেতিয়া?
সেইটো আকৌ কেতিয়া মৃত্যু হৈছিল? সেইটো হ'লে ঊনৈছশ ঊনাসত্তৰ চনত বিছ জুনত। আহ বিশ জুনত। তেজপুৰত মৃত্যু মানে হৈছিলে।
অ সেইপিনে আছে ৰাভা মানুহ বেছিকে। তাত চাগৈ নিজৰ ঘৰ চৰ আছিলে আউ।
হম
তাৰপা সেইবিলাক এতিয়া কিতাপত দিছে আৰু
অ কিতাপত তেতিয়া তেতিয়াহে সৰু লৰা ছোৱালীয়ে আকৌ বুজি পাব। হয় আগলৈ তেতিয়া অ আগতে আমাৰ আমাকে দিছিল আমি পাহৰিলোঁ। এতিয়া আকৌ তাইক পঢ়াতে মনত পৰিছ। তে হে তেনেকে আ।
তেনেকে মনত ৰাখ। ৰাখিব লাগিব মনত এইবিলাক মানুহ বহুত হেৰি মানুহ আছিলে সঁচাকে জ্ঞানী মানুহ আছিলে। ইমান তেতিয়া দিনতেই ইমান ভাল ভাল গান গাই থৈছ উম গৈছে
মানুহে ইমান পঢ়িছিলে হয়।
উম ইমান পঢ়িছিলে ইমান দূৰে দূৰে গৈ পেলাই।
উম
তেতিয়াৰ দিনত আৰু সেইখিনি কিমান চোকা হ'ব লাগিব কিমান দিমাগ থকা মানুহ। তাকে আজিকালি ল'ৰা ছোৱালী এইবিলাক বুজি পাব লাগিব এনেকে কৰিলেহে এ যেন ডাঙৰ কিবা এটা বনিব পাৰি।
আহ সেয়াই
উম কিবাত।
মানে সেই অ কিহৰ কাণেত তেওঁ কলাগুৰু উপাধি প্ৰদান কৰিছিলে মানে এই কলা সংস্ক কেতি সে হেৰি সংস্ক তেতিয়া মানে অসমৰ মানে ৰাইজলৈ অমূল্য অৱদান দিয়াৰ বাবে ৰাধাদেৱক কলাগুৰু উপাধি প্ৰদান কৰিছিলে।
সেইবিলাক সংস্কৃতিৰ বিষয়ে মানে হেৰিত পুৰা আগুৱাই নিছিল যে
অ তাৰপা আকৌ হেৰি অ মানে চিনেমা জগ- গতটো মানে গৈছিল বিশেষ মানে একে অৱদান আগবঢ়াই থৈ গৈছে চিনেমা জগততো। অ মানে সেই ৰাভাৰে মানে ৰচনা সমূহ ৰাভা দেৱ উল্লেখেনীয় ৰচনাসমূহ ভিতৰত অসমীয়া কিষ্টি চমু মানে মিচিং আছে কন মেং আছে মামি হাৰ মুক্তিদেউল
বহু বহুতে ভাষাত কৈ থৈ গৈছে দেই কিমান তেল এ তছ আছিলে ইমান জ্ঞানী আছিলে মানে অ মিলা শুনিছো আকৌ মানে প্ৰতিটো ভাষা ভাষাতে লিখি ছে যেতিয়া সেইবিলাক হ উম
হয় আৰু বহুত হেৰি আছিলে তাৰ এতিয়া পঢ়িলে মানে এতিয়া বুজিছো হও আকৌ আগতে মানে পাহৰিলোও যদি এতিয়া আকৌ মনত
আগতে অ পঢ়িছো যদিও ইমান ইণ্টাৰেষ্ট মানে আমি সেই গুৰুত্ব দি নপঢ়ছিলো সেইকাৰণে পাহৰি গৈছো এতিয়া মানে কিবা এটা ভাল লাগে এতিয়া হে যে আমি বুজি পাইছো
আহ এতিয়াহে বুজি পাইছো
ৰাখিব লাগে উম ইয়াৰ বিষয়ে
উম
বুজিছো দেই বুজি পাইছো কাৰণে এতিয়া মনত ৰৈ যায় মানে জানিব মন যায় সেইকাৰণে।
অ পঢ়িলে এতিয়া মনত আহি যায়।
পঢ়িবলৈ মন যাব লাগিব। মানে তেতিয়া মনত ৰাখে মানুহে।
এতিয়া আগতে মানে পঢ়িবলৈ এলাহ নপঢ়োন যা যেনে অকমান ফাং ফুংকে পঢ়িলো আহ তেতিয়াহে মানে হে অ এইটো পঢ়ি ভাল লাগিছে দেই বুলি পঢ়ি থকা যায়।
অ
তেতিয়া আমাৰ ইহঁতক যেনেকে পঢ়াৰ কথা ক'লে খং নুঠে
অ তেতিয়া আমাৰ সেনেকে
তেতিয়া আমাৰ খং উঠে
অ কিছুমান ল'ৰা ছোৱালী আকৌ সৰু পৰাই বুজি পায় যে পঢ়ি যায় মানে সেতে ভাল হয় গৈ পিছত। জানিব ভাল পাই যে উম সেইবিলাক ল'ৰা ছোৱালী মানে পিছত আগুৱাই যায়। ন হ সেই যেকদি আপনি সেইবিলাক বিষয়ে জানিব লাগে।
পঢ়িব লাগে আৰু সেইটো কাৰণে এতিয়া নুবুজে এতিয়া আমি ধৰি লও এতিয়া। আগতে ধুনীয়াকৈ আগতে আমাক কিমান বকি থাকে পঢ়াৰ লগত হয়।
অ
তেতিয়া যদি ভালকৈ পঢ়িলোঁ হয়।
এতিয়া কিবা এটা কৰি ধুনীয়াকে আৰামত থাকি
অ তেতিয়া কিবা এটা কৰিব পাৰিলো হয় এতিয়াও এতিয়াহে বুজি পাইছো আমি এতিয়া সে তেনেকে আৰু
অহ সিহঁতে এতিয়া বুজি পোৱা নাই।
অ এতিয়া সতি বুজি পোৱা নাই আগলৈহে সেই আগতে কিয় নপঢ়িছিলো বুলি এ
অ
আগতে যদি পঢ়িলো হয় আগতে যদি কওঁতে পঢ়িলো হয়। তনেকা কথা
ইমান অ হে বিষ্ণু প্ৰসাদ ৰাভা গানে কিমান চলিছিলে
অ সেই তেতিয়া দিনতে পঢ়িছিলে তেতিয়া দিনতো ইমান পঢ়া শুনা মানে ইমান হেৰি নাছিলে হয়।
অ নাছিলে আছিলে কিমান গান চলিছিলে
পচ অ তেতিয়া দিনে অকমান পঢ়িলে বহুত ডাঙৰ ডাঙৰ চাকৰিও পায় গৈ এতিয়া দিনতহে নোপায় ধৰি লোৱা। এতিয়া যিমানেই নপঢ়
এতিয়া মুচকিল মানে অকণ কম্পিটিচন হৈ গ'লা এতিয়া মানে তেতিয়া মানে নাছিলে আৰু সেইটো বহু বহুত কম মানুহে পঢ়ে। ন ভালকে সেইকাৰণে মানে
অ উ তেতিয়া মানে চব মানে পঢ়া শুন মানে হৈ গ'ল যে
আহ
উম
সেইকাৰণে মানে পোৱা নাযায় মানে পতককে আৰু
অ
উম তাকে এতিয়া ল'ৰা ছোৱালীক পঢ়াই থাকিবি নিজেও সেইটো বুজি লবি স ত পঢ়া পঢ়া নিজে
আহ বুজি যাম আ উম এতিয়া কি শুলে আছ
অ শুলে হব দে ন উম